অ। শুনিছ?
অঁ ক
কি কৰি আছিলি নো?
এই কাণখন বিষাই আছে ৰ এনে বাগৰি আছো ঔষধ লৈ।
অ কাণখন কিয় বিষালে আকৌ পানী চানী সোমাইছিল নেকি।
নাই মোৰ কাণৰ বিষো সৰুৰ পৰা আছে।
অঁ।
ইমান বিষাই আছে চোন এতিয়া।
উম।
সৰুৰ পৰা আছে মানে বেছি নাছিলে কম কমকে কেতিয়াবা হয় ঔষধ লওঁ ভাল হৈ যায়। আগতে এতিয়া মানে কাণখন কিবা মানে ডক্তৰক দেখাওতে কৈছে কানখন বোলে হ বতাহৰ কাৰণে সোমাই গৈছে।
এই বতাহটো মানে বেছি ডাইৰেক্ট নলবি বুজিলি।
নলওঁয়ে চোন।
উম ফেনৰ বতাহ হওক। নলবি মানে ফেন চেন বেছি। চলাই কৰি
নলওঁয়ে চোন ঘৰত থাকিলে এ চিয়ে লোৱা যায় ইয়াত থাকিলেও মই কাষৰ ফালেই শুই থাকো ফেন বতাহ এতিয়া কাণত নেপেলাওৱেই।
উম এ আগতেই হোৱা চাগে নহলে। সৰুৰ পৰা হোৱা যদিহে তে তেতিয়া পাই আছে মানে বস্তুতটো।
অ একে কাণৰ পৰা চকু একে বিষ। খাই আছে।
উম সেই আগতে মোৰো বিষাইছিলো দেই, কিন্তু এতিয়া ডাঙৰ হাবা যেনিবা নাই।
অ তাকেই আৰু এইবিলাক বেমাৰ।
উম বোলে চাগে অসৌ খোৱা বিমা।
উম।
বাকী ভাত পানী খালি।
অ খালো ত খালি?
আহ খালোঁ।
হা।
খালো, কিহেৰে খালি বোলো?
মই দালি, মাংস ৰাতিয়ে মাংস বনাইছিলো কালি।
অহ।
সেয়াকে মানে, বনালে ৰাতি বনালে আৰু এতিয়া আছিলে সেইহাদি খালো দে। ভাজি-চাজি বনালে? হম। এ ক'।
কিবা কৰি আছিলি নেকি?
নাই, এনে সেয়াই বাগৰি আছিলো, মোবাইল টিপি আছিলো।
অ' বৰষুণ পৰিছে নেকি, সেইফালে?
বৰষুণ দিয়া নাই, তাত দিছেনে নাই?
পুৰা বৰষুণ দি আছে সেইকাৰণে আগফালে বহি আছো বাৰাণ্ডাতে, বৰষুণ চাই আছো। উম, এই এতিয়া মানে হেৰি এইখন অ এতিয়া মানে অকমান। কমিছে আৰু।
অ। আমাৰ এইফালে। বিয়া, এ এতিয়ালৈকে গৰজি আছে পুৰা।
উম, দিব এইফালৰ পৰা গৈছে নহয়, সেইফালে দিবগৈ তাই।
উম, সেইপিনৰ পৰা আহিব চাগে, এই পিনে।
উম।
বাকী ত কি, কি খালি আজি ভাতত?
এ মায়ে কলাখাৰ দি পেলেই হেৰি বনাইছিলে, মাটি দালি বনাইছিল।
অহ।
ত, এই ভেন্দি আৰু আলু ভাজি। তাৰ পিছত, এই ডিম এটা-এটা বইল কৰিছে। তাৰপিছত আকৌ। কয়। পুৰা বিলাহী দি পেলাই, পিটিকা বনাইছো।
উম, ভাল লাগে, কুকুৰা বিলাহী খাই। ডাঙৰ বিলাহীটো নে, সৰু বিলাহী হীটো।
সৰু বিলাহীটো।
উম।
সৰু বিলাহীটো পুৰিছে,
অ'। ভাবিছো, সৰু বিলাহীটো পুৰিছে কেনেকে বোলো? কষ্ট হয়, নহয় সেইটো হ'লেও।
উম, অ' সেইয়াই জুইত দি দিছে আৰু ষ্টিকগিদাল দেই। এ এবাৰতে যায় আৰু দশটামান।
উম। সৰু বিলাহীতটো খায়ো ভালেই লাগে। মই ডাঙৰটো হ'লেও খাই বেছি ভাল
সৰুটো মানে টেঙেচিটো অলপ বেছি আহে। মই সে কাৰণে ভাল পাওঁ। খাই ভাল লাগে মানে। অ', তাতে মানধনিয়া-চানধনিয়া দি দিছে যে তাত।
অ', মান-ধনীয়া পুলি এটা দিবিচোন। চোন মোক লগাম। অ', এল'বেৰা গছ আছে নেকি?
এল'ভেৰা গছ আছে।
উম। পুলি হ'লে দিবিচোন। মই এলবেৰা গছ ইমান বিচাৰি ফুৰিছো, গোটেই সৰু সৰু জাত সোপাই পাওগে। ডাঙৰ জাত লাগে মোক জাননে? ডাঙৰ জাতটো বৰ ভাল লাগে দে
অ', এ চুলি তুলিয়ে লগাবৰ কাৰণে, মুখে-চুখে লগাব
অ', অ', সেইটোৱেই।
মইতো কেতিয়াবা পি গুৰিৰ লগত এনেকুৱা এলভেৰা জেল উলিয়াই লও, ধুনীয়াক মানে একদম পুৰা জেল খিনি মানে পুৰা মিহলাই পেলাই এই, গুল-গুলীয়াকে বনাই ল'ও। অকমান, হেই খিনি লগাই থৈ দিওঁ, খন একদম ধুনীয়া ফ্ৰেছ ফ্ৰেছ হৈ যায়গৈ।
অ' ধিব পৰিষ্কাৰ হৈ যায় চাগে ন?
উম বহুত ধুনীয়া হৈ যায়।
তাই আছে জানো সেইফালে?
কাৰেণ্ট
অ'।
যানো গ'ম পোৱা নাই ৰ।
আমাৰ এফালে একো নাহে কাৰণটো।
সেইফালে নাই যদি এইফালে নাই দে।
উম এই বৰষুণ তাতহে দি আছে ইয়াততো দিয়াই নাই, কাৰেণ্ট কাটিলেই।
উম, কাটিলেই।
ৰাতি কাৰেণ্টটো ইমান আমনি কৰিছে।
অ'।
মোৰ অশান্তি লাগিছে ভাতকেইটা খোৱাৰ সময়তে আহা যোৱা আহা যোৱা মানে আমাৰ এটা ৰুমত মানে ইনভাৰ কানেকচন কৰা নাই যে ডাইনিং ৰুমটো। মানে ইনভাৰাৰ কানেকচন কৰিবলৈ কাৰণে এই খুৰা জনক কওঁ কৰিয়ে দিয়া নাই ইমান দিনত
ইমান দিন হল কৰি দিয়া নাই উম এ বেলেগকে মাতি পেলাই খুৱাই ল'বি অ এই যাক মানে পৰিয়ালৰ মানুহ বিলাকে গুৰুত্ব নিদিয়ে কথা এটা কলে
এই সেয়াই বেলেগক মাতিলো এতিয়া বেয়া পোৱা পুৰি হ'ব যে ন
উম সেইকাৰণে আহিব লাগে আকৌ কৰি দিবলৈ কাৰণে
কৰি দিম কৰি দিম তেখেতো বিজি থাকে যে কেতিয়াবা সেইটো কাৰণে তাকে কাৰেণ্টটো ক কালি এয়া আকৌ বেলেগ ৰুমতে ভাতকেইটা খালো আৰু
আহ
এয়া ৰাতি ভেলী আ তেওঁ কোৱা আকৌ কাৰণ গৈছে
উম
সেইয়া কাপোৰ এয়া হেৰিত ধুই দিছো ৰ আজি বৰষুণ দিছে যদিও মোৰ জিন্চ এ আছিলে মানে ভালেমান দিন মই ধোৱাই নাই সময় সুবিধা মিলাই নাছিল ছিলে সেই তাকে ধুই দিবলৈ মানে ওলাওতে মায়ে ক'লে মই ধুই দিওঁ দিয়া বুলি ছিলে আৰু এতিয়া বৰষুণ বতৰত যদিও মানে এতিয়া পিন্ধি যাব লাগিব হয় এতিয়া সোমবাৰে সেইটো কাৰণে মানে ৰ'দ ওলোৱালে অ অ ওপৰত যিয়ে নিপিন্ধো জিন্সটোতো পিন্ধিমে নহ
আহ
কুুৰ্তাৰ লগতে হওক ফৰ্ডিমৰ লগতে হওক
উম
এ এই যে মোৰ কাৰ্গটো যে
অ অ গম পাইছো
অ স্কিনি পিনি বেয়া পাওঁ মই কাৰ্গ পিধিয়ে ভাল পাওঁ।
উ মই কৰ্ত এজোৰ পিন্ধিম বুলি ভাবিছো মানে এই সেই যে ৰঙা ৰঙৰ
আহ।
এই পূজাত পিন্ধিছিলো নেকি মই সেই তে
অ, দে কি শিৱ।
অ, সেই তেনেকুৱা
হাত কাটাজোৰ পিন্ধি যাবিনে।
হাত কাটটো নহয় দীঘলে।
দীঘল নেকি।
অ মানে টোৰ নিচিনা বুলি কৈছো সেইযোৰ নহয় বেলেগ হৈছো।
অ ফটো দিবিচোন বাৰু চাম। তেনেকুৱা লাগে ভাল লাগে নে। কেনেকুৱা লাগে ন।
উম, আহিয়ে পোৱা নাই ৰ আহিবহে আজি।
আহিবহে নিকি। আহ। তাকে এতিয়া বৌ মানে ৰ'দ দিয়া ৰদ যাবি নে এতিয়া। ৰ'দ যদি নিদিয়ে পেণ্টটো ধুৱাই নহ'ব। হব বা শুকুৱাই নহব। সেইকাৰণে বোলো আজিয়ে ধুবলে দিওঁ উম আজি দিলে হওক এতিয়া বতাহতে হওক। ৰাতি বেলিকা ফেনৰ বতাহতে
শুকাই যাব উম, উম, সেইটোয়ে চ' ৰ'দত মেলি দিলে যে, গোন্ধ চোন্ধ
উম, সেইটোৱে। এয়া বিচনাতে বাগৰি আছোঁ, এতিয়া ম, ভাবিছোঁ তাকে হস্পি ললৈ যাওঁহে নেকি এপাক। কানখন ইমান বিষাই আছে, নোৱাৰি দেচোন এনেকে অ', তাকেতো।
তাকে নোৱাৰে থাকিব, কিবা দিব নহয়, কাণত লোৱা ড্ৰপ, চ্ৰপ। সেই ল-লোৱাৰ পিছত অকমান ভাল পাই যাবি তেতিয়া
এই দ্ৰব এটা দিছিলে সেইটোকে লগাইছিলো এতিয়া বিষাই আছো এনেকে চকু দাঁত চব বিষাই আছে মানে সেইটো চাইডৰ।
উম, উম কোনটো চাইডে হৈছে নো?
সোঁ চাইডে।
অ'।
সোঁ চাইদে একে কাণ, চকু, দাঁত সেইফালে মানে দাঁতখিনিয়ো একে গুৰি দাঁত খিনি যে সেইখিনি কে, বিষাই আছে মানে একে মানে ক'ব নোৱাৰা মানুহ হৈছে।
উম।
অন্য মানুহ হোৱা হ মানে কম মানে কান্দিয়ে দিলে হয়, চাগে বিষত থাকিব নোৱাৰা হ'ল হয়।
অ', মোৰ এবাৰ পেটৰ বিষ হৈছিলে, একদম বহুত বিষাই আছিলে মই কান্দিছোঁ সেইদিনাখন, এনে মই মানে ইমান নিবিষাই ন এই পেটৰ বিষ সেদিনাখন কিয় হ'ল তেনে ৱাকে বহুত কান্দিছোঁ। ডক্তৰ ওচৰত গৈ, পেলায়হে অকণমান শান দি পাইছো মই।
উম।
হোহ!
সেয়াই থাকে আৰু মানুহৰ আজিকালি যিহে আৰু।
অ', এক কিবা উল্টা। ঘপকে মানে একো ধৰিবই নোৱাৰি।
বেমাৰ-আজাৰ আজিকালি আৰু চবৰে হৈয়ে থাকে।
উম, হৈয়ে থাকে। উম।
এ আহ পৰহিলে অ বাৰু ফটো দিবি মোক চাম ময়ো।
অ আহিলে দিম বাৰু উম এতিয়া বৰষুণ পৰি আছে মোৰ। টেচন হৈছে যে আজি আহে নে নাহে যদি নাহে মোৰ কি হ'ব।
উম। আহিব দে চিন্তা ইমান কৰি নাথাকিবি।
নহয় বহু নিলে সিহঁতে
কোন ডেলিভাৰী বয়ো প্ৰাঞ্জল দাদা নহয় জানো এ মই যেছিলো যে আমাৰ গাঁৱৰ বুলি।
আহ।
কিহত দিছ ফ্লিপকাৰ্ট নে।
ফিলপ কাৰ্টট নহয়য়ে।
কিহত মিণ্ট্ৰা। অ' জানো এতিয়া মিণ্ট্ৰা কোনে দিয়ে, ফ্লিপকাৰ্টৰতো অ' মিণ্ট্ৰাও সেই দাদাতোয়ে দিয়ে চাগে দে। সি আক' বৰ এলেহুৱা। ৰাত ৰাতিপুৱা সময়তে দিব পাৰে সি আকৌ ৰহাৰ পৰা পাৰ্চেল নি ঘৰত থাকে। ঘৰত থাকি কেনে আ আকৌ একে ভাটি বেলা সময়ত টোপনি যাই কৰি উঠি আহিহে দিবলৈ আহে।
সি সিমান যে সেইখিনি সময়তে যে শুৱে যে, আমি যে শু যে সি যেতিয়া
উম, সেইটোৱেতো সি দিনতে শুই লয়। এদিন মই তাক ফোন কৰিছিলো, তাত থাকোতে এঘাৰটামান বাজিছে, সি আছে কি মই আহি পাইছোহে অকমান বুলি যেতিয়া শুই লওঁ ৰ'বা বোলে। অ', উঠিছে কি কৰিমনো আৰু এতিয়া।
কোন শুৱে অ', দিনৰ।
এ ৰাতিপুৱাই যায় যে সেইটোক এইটো কাৰণে চাগে।
ধেই সেয়াইআহি পেলাই তেতিয়া ধুনীয়াকে কামটো কৰি পেলাই শুব পাৰে ন।
সেইটোৱে একেবাৰতে ভেজাল মাৰি, ভাত পানী একো নোখোৱাকে যায় বোলে আৰু সি, সেইটোৱে সোমাই কিনে ভাত কেইটাকে খা-খাই বৈ চবকে দি থোৱা পাৰ্চেল, তাৰপিছত সেই
সেই অ', তেতিয়া ভাত কেইটাও হজম হব তই যাবি ন', ইমান ধুনীয়া আমিয়ে বনাব পাৰো সিহঁততকে। অ', তাৰ ৰুটিন খন আমাক বনাই দিব হয়, আমি বনাই দিলোঁ হয়, তাক
হয়, দে, সেইয়ায়ে। বাৰু দে হ'ব দে নহ'লে এতিয়া, উম।
উম।